হেল্ল'!
অ'।
শুনিছা?
অ', অ', শুনিছো।
অ', এতিয়া ধুনীয়াকে নেটৱৰ্ক পাইছে ন তোমাৰ তাত?
অ', পথাৰত পথাৰত আছো এতিয়া।
অ', অ', ঘৰত থাকিলে তোমাৰ পৰা নেটৱৰ্কে নাপায় ন?
নাপায় নাপায় ঘৰত। কথা পতাই নহয় ঘৰত থাকিলে।
একো চোৱাই নহয় চাগৈ ন ঘৰত থাকিলে?
নহয় চাওঁ তেনেকে। খালি এইটো ইয়াত ইয়াতহে নোৱাৰো কথা পাতিবলে।
অ', অ',।
মই ঘৰত অনলাইন কৰি থাকোচোন। খালি কথা পাতিলে মাতটো নাযায় আকৌ।
উম, উম। কেতিয়াবা ডাইৰেক্ট কলতো ডিষ্টাৰ্ব দিয়ে ন?
অ', কেতিয়াবা দিয়ে ভিতৰত সোমাই থাকে।
অ', অ'।
কোনোবাই আনিলে নিদিয়ে। বা তাৰপা এনে তেনেকে চলাই থাকো ভিতৰতে। কথাহে পাতিব নোৱাৰো বেৰিয়ত।
উম, উম। এ, হেৰি কি কয়, পথাৰত আছাগে এতিয়া।
অ', পথাৰত আছো, দেই আজি কালি পইছো
কালি অ', কালি কঠিয়া তোলা হ'ল নেকি?
কালি কঠিয়াই তোলিলো, আজিও কঠিয়াই তোলিলো, কাইলৈৰ পৰা আৰু
অ', অ', মানুহ তোমালোকে লগোৱা নে মানে নিজৰ ঘৰবোৰে নে আৰু কিবা এনেকে হাজিৰা চাজিৰা অকণ দিয়া?
অ', লগোৱা হয় তেনেকে।
অ', অ'।
ঘৰ ঘৰ আছে যে কমাজি
অ', অ'।
উ, তাকে, সেই মানুহ পাবলৈ দিগদাৰ ন' সবৰে একেলগতে হৈছে।
অ', সেইটোয়ে, উ, উম। আগতে কি হয়, প্ৰথম যেতিয়া বেলেগৰ ৰুই থাকে তেতিয়া হেন্দাই সি যাবলৈ ভাল আছিলে ন'। আজিকালি আকৌ চবৰে একে লগে তোল খাই নহয়।
একেলগতে সবেই অ'। মানুহ পাব দিগদাৰ, আগবেলা আৰু পিছবেলা, এনেকে আহি অহা যোৱা কৰিব লাগে।
উম, আৰু কি আগবেলাও যোৱা গে পিছবেলাও যোৱা নেকি?
আৰু বতৰটো ভাল কৰিলে পিছবেলাই অহা হয়।
মানে ঘৰৰ ওচৰতে আছে কঠিয়াতলীখন।
নহয় দে দূৰ।
কঠীয়া কি হেৰি ঘৰৰ বাৰীখনতে পাৰা নে? অ', মানে হেৰি কি পথাৰতে পাৰে ন' অ', অ'।
সব গৈ পথাৰতে পাৰে ন' সবে নিজৰ নিজৰ পথাৰ।
উম, উম, এবাকে ভালেই ন' ওচৰে পাজৰে সেই চবেই তুলি থাকে।
অ', তেনেকে পথাৰত ভালে লাগে, সব মানুহ পথাৰলে আহি পেলাই যে ৰ'দ দিলে বেয়া অ'।
কালি অ' কালি কেনেকৈ তুলিলা হয়, ইমান ৰ'দ
গ'লোগে সোনকালে।
অ', মানে কি হয় ৰাতিপুৱা সোনকালে যাও, পিছবেলা আহিম বুলি কলেও নহয় ন'।
অ'।
মুঠতে ৰাতিপুৱা পাঁচটা বেলি ওলাওঁতে মুকলি কৰোতে মুঠতে ৰ'দডাল দিয়ে। আকৌ পিছবেলানো সেই ছয়টা বজালৈকে চোন ৰ'দেই পৰি থাকে ন'। উম, ঘ পথাৰতটো আৰুহে পৰি থাকে, পথাৰত একদম মুকলি যে।
উম, মুকলি গছ গছনি নাই আজিকালি পধা নাই আজিকালি আগৰ নিচ
উম, আগৰ নিচিনা পধা নাই, গছ গছনি মানে এজোপা হ'লেও গছ জুপি থাকিছিলা হয় নে পথাৰ মাজতে যে এজুপি। ছা ল'ব কাৰণে, আজিকালি সেনেকুৱাও নাই।
নাই, নাই, একোৱে নাই আ মুকলি।
মুকলি, কিন্তু আজি বতৰটো বহুত ধুনীয়া দেই, পথাৰতো
এ আজি মানুহবোৰ দেৰিলৈকে থাকিব।
সঁচাকে দে আজি মুঠতে ভাল লাগিছে আৰু কঠিয়াতলিটো এনেকুৱা ব চিপ চিপ কে বৰষুণ দিলে কঠীয়া তুলিবও ভালে ন'।
অ' তাকে মই কঠিয়া শেষ হ'ল বাৰু কাইলৈকে এতিয়া মই
অ'।
বাই ফোন মাৰিছাে, কাবালে বুলি বহি আছো সিহঁতে
উ' ভালেই হ'ল ন' মই ফোন কৰি দিলোঁ।
নম্বৰ কালে মাইছা দে সেই বুলি। ভাবি আছো। মই এটাও কৰাই নাই, কেইটামান কৰিলা?
হেই নাই হোৱা, মোৰ নেটৱৰ্ক নেপাই। এতিয়া তোমাক পালো নেটৱৰ্ক সেই তেতিয়া যে জিৰ' জিৰ' হৈ গৈছিলে নাই।
উম,
এনেই মোৰ মুঠতে পোন্ধৰটা মান হ'ল কিন্তু তাৰ মুঠ সাতটা-আঠটা মান চোন হেৰিয়ে হৈ গ'ল। জিৰ' লাগি আছে গোটেই কেইটা। অ, কথাবোৰ নাই। এ নেটৱৰ্ক নাথাকিলে এনেকুৱা হৈ যায় ন।
নেটৱৰ্ক নাথাকে চবে নেটৱৰ্ক নাপায় ন।
উম, সেইটয়ে আকৌ আৰু লগৰ এজনী মাৰিছিলে তাইৰো নেটৱৰ্ক নাপায়। কঁঠাল গোৰি যে
অ, অ, সেইজনি অঞ্জুমণি।
অঞ্জুমণি নহয় এজনী, আহ আৰু এজনী আছিলে ৰাচি বুলি এজনী।
অ, অ,
নেটৱৰ্কে নাপায় নহয়, বেচেৰীজনি। কালি মোক ফোন কৰিলে ঐ নেটৱৰ্ক-চেটৱৰ্ক নাপাওঁ মই। কি হ'ব মোৰ।
উম, নহ'ব চাৰি তাৰিখলৈকে দিছে ন তাৰ শেষে হ'ব।
জানো চাৰি মানে সেই জুলাই। চাৰি নে আঠ আজিচোন আজি এইটো চোন জুলাই সাত তাৰিখ।।
অ, সাত তাৰিখ।
জানো কি হয়। তাৰ পিছত পথাৰত। হেৰি ৰাতিপুৱাই যোৱা হ'ল নেকি?
নহয়, সাতটামান বাচিলে তেতিয়া আছিলো।
অ, অ, মানে খাই-বই।
উম, উম, খাই-বই নাই খোৱা নেকি?
খালো-খালো।
অ,
সেইফালে এতিয়া বৰষুণ দিছে নে নাই?
বৰষুণ নাই দিয়া।
অ, আমাৰ ফালে চিপ-চিপ কে দি আছে দেই।
অ, ডাৱৰীয়া কৰি থৈছে। কালি বতাহ- ধুমুহা
অ, দিছিলে নহয় সেইফালে নিদিলে? অ, বৰ ধুনীয়া বতৰ পৰিছিলে আকৌ।
অ' ৰাতি ন' সদায় ন' আছে নেকি বৰষূণ।
অ' ৰাতি হলে দিয়ে, দিনত হলে এনেকুৱা ৰ'দ। চুকা মুঠতে কেনেকুৱা হয় ন' বেলটো ওলাই।
উম,
তাৰপিছত হেৰি কি হয় ঘৰতে- ঘৰতে।
অ,
এনেই আছো।
অ, অ,
এতিয়া মানুহ এজনী অ, আহিছিলে দুপৰটেঙা বিচাৰি
উম,
মানুহজনৰ পেট বিষত বোলে একদম অশান্তি লাগিছে বোলে হেৰি। অ, ভন্ি অ হেৰি আছে নেকি দুপৰটেঙা আছে নেকি বুলি আছিলে হা আমাৰ ভণটিজনী বিয়া হৈছে। পেণ্ন্দেল চেন্দেল বনাবৰ কাৰণে গোটেই দুপৰটকীয়া খিনি কাটি দিলে নহয়।
অ,
এতিয়া বিচাৰি আহিছে যেতিয়া বিচাৰে তেতিয়া আকৌ নাথাকে ন বস্তুবোৰ।
দোপৰটেঙাতো পাতৰ পৰা নহয় জানো।
অ, দুপৰটেঙা পাটৰ পৰা আহে আকৌ।
অ'।
বৰ ধুনীয়াকে, একদম জোপোহা, এক লাইনকে আছিলে, চব কাটি দিয়া হ'ল।
উম, আকৌ ৰুই ল'ব। আকৌ পাত এখিলা হ'লেই হয়েই চোন।
অ', আকৌ আনিব লাগিব। মানে, বহুত কামৰ বস্তু ন' দুপৰ টেঙাটো উম। তাৰ পিছত, হেৰি, এনেই কি কি ধান হেৰি ৰুইছা, মানে কঠিয়া পাৰিলে আকৌ
আমাৰ ধানে লগাওঁ আকৌ
অ'।
জহা
অ', অ'।
আজিকালি নো বৰ ধান নলগাই চব মানুহে
উম, নলগাইতো, অকল এই অকণমান অ' বৰ ধানটো কি হয়? ডাবল বেয়া হয় ন? গধুৰ থাকে ন? আগতে হে মানুহবোৰে লগাই ছিলে, খাবলৈ ভাল পাইছিলে। গধুৰ বস্তু, মানে কি হয়, চাউলটো গধুৰ ন? বহুত দেৰিলৈকে থাকি, মানে খৰ নাযায় নেকি? ভাত খালেও, সেনেকুৱা হৈছিল নেকি ন, হেৰিটো?
অ', উম উম, ডাবি নাছিলে। আজিকালিতোতো আজিকালি সিমান দেৰি লাগে ধান চোন পকিবলৈ, ৰাইজে ৰখিয়েই থাকে দেখোন।
অ', নাথাকে, নাথাকে।
কয়
টোৱেই। আৰু নহয়, হেৰি, নিজৰ লগাওঁ বুলি ক'লোঁ কি হয়, ওচৰৰ মানুহবোৰেনো সোনকালে দাই-মেলি যাবগে ন'? অ', গৰু মেলি দিয়ে
উম। সেইকাৰণে নোৱাৰোঁ নলগাই আজিকালি বৰ ধান
অ', সেইকাৰণে বেলেগে যি লগায় তাকে লগাব লাগিব আৰু সোনকালে পকি মেলি চবেই লগতে, অ', দাবলৈ মানে কাটিবলৈ
উম উম, খেতিও সোনকালে কৰা হৈ যায় আজিকালি।
উম, উম, সেইটোৱেই। তোমালোকৰ তাত যে ভালেই লাগে, একদম পথাৰখন ডাঙৰ যে
অ', ইয়াত ডাঙৰে আৰু একেখন পথাৰেই ভাই, কেইবাখনো হ'ল। উম।
মই কি হয়? ধৰিবই নোৱাৰিম দেই মোৰ, মোৰ, মোৰ পথাৰখন কোনখন মানে, মই যে সঁচাকৈয়ে ধৰিব নোৱাৰিম। কে, সেনেকে ডাঙৰকে থাকিলে, গোটেইবোৰ একে নিচিনা লাগে ন'?
অ'।
মানুহ, অ'। কেনেকৈ যে বিচাৰিম মই, ধৰিবই নোৱাৰোঁ দেই। এনেকুৱাকে হ'লে
হয় দেই, কিছুমানৰ ন' এনেকুৱা ৰুই থোৱা থাকিলে বা একদম হাল বোৱাই থৈ, মানে হাল বোৱাই থৈ দিলে, মানে ধৰিব নোৱাৰি ন'? এখন মোৰেই নে বেলেগৰ যে, এবাৰ ক'ত হৈছিলে জানো, এনেকুৱাকে? মানে, লগতে গোটেই ডাঙৰ পথাৰ আছিলে। এ', নিজৰ বুলি বেলেগতে ৰুই দিলে নহয়, বেচেৰা অকণমানকে গোটেই, মানে তাহাঁতেও হাল বাই থৈ দিছিলে, কঠীয়া পেলাই থৈ দিছিলে মানে নিজৰখিনি পেলাইছিল, ধৰিব নোৱাৰিলে। মানে সেইখিনিতে অকণমান ৰুলে নহয়
আ হয় নাই? মাইকী মানুহে বৰ বেছি কৈ পেলাই যে।
উম। তাৰ পিছত কৈছে আৰু এ, ধৰিব নোৱাৰিলোঁ এনেকে ৰুই দিলোঁ দেই একো নহয় ন' এনেহ'লে।
এ, একো নহয় একো নহয় উম। উম, ৰুই দিলে আৰু সিহঁতৰ কষ্ট হ'ল। অ' যা ৰুই দিলে সেইটো ভাল হ'ল আৰু।
অ' হেইটো ভাল হ'ল।
উম। তাৰিছত সেই এনেকে ৰুই ভালো লাগে বাৰু তেনেকে। অ' দুৱা চিজনটো ভাল লাগে ন' তাত ভাত বনাই? খোৱা নাই তোমালোকে ভাত?
খাওঁ খাওঁ। ককাহঁতে ভাত বনাইছেহে।
আজিকালি চাহৰ ব্ৰেগ বুলি এটা থাকে ন'?
থাকে থাকে।
অ'। গৈ মেলি দছটামান বজাত চাহ খোৱা হয় আকৌ দুটামান বজাত ভাত মানে তাতে পথাৰতে বনোৱা হয় যে। উম।
খাওঁতে যায় টাইমবোৰ।
খাওঁতে যায় সঁচাকে, দুৱা নহয় আকৌ মানে।
উম, এনেকে জাইগে।
উম। তাৰপিছত ছুটি হ'বলৈনো সময়ে হৈ যায়চোন আকৌ।
অ'।
খাই বৈ মুঠতে ভাত খোৱাৰ পিছতেহে অকমান এ, কেইমুঠিমান দাবা, তাৰিছত ছুটি কৰিবলৈ হৈয়ে যায়।
অ'।
ভালেই হৈছে আৰু খেতি কৰিছা। ঘৰৰ চাউল খাবা।
আহিবই লাগিব আৰু পথাৰতে।
অ'। আমি ন' খাবলে যাওঁ বাৰু। অসমতেই থকা মানুহবোৰ ন'।
উম, আহিবা।
এনে তই কৈ দিবলৈ নোৱাৰই। যে খবৰ লৈ লৈ ন' খাবা, কোনদিনা ন' খাবলৈ লাগে কোনদিনা কিবা কৰিব লাগে বুলি সেইবোৰে সুধি পেলাই লাগে আৰু ন' আমি?
উম, লাগে বাৰু শুকাই যাব নালাগে জাননে?
পথাৰলৈ আমাৰ যাব লাগেতো। মাহঁতে যে ৰুই আছেগে মইহে নাই ৰোৱা। মই মানে নাই যোৱা, ঘৰখীয়া। উম, আমাৰ পথাৰখন দূৰ হ'ব অকণমান বহুত যাব লাগে।
অ'।
মই যাব পাৰিলেওঁ যাব নোৱাৰোহে, কেলে যুক ওলাই যে এই ডাঙৰ ডাঙৰ।
নহ'লেনো ঘৰত মা ঘৰ ৰুঙেই চুই এ, নাথাকে। তাত বামপত কথা নহয় ইয়াতহে দ পথাৰ আকৌ।
অ' মত খাই মানে গেল গেলি টাইপৰ নেকি কেনেকুৱা?
অ' গেল গেলি, মানে সেই দুৱা ছিজনটো নুশুকাই ইমানে পানী থাকে।
অ' এনেকে যাব লাগে ন'?
অ' পানী থাকে আকৌ সেনেকে যাব লাগে।
অ'।
মই য হে নোৱাৰো দেই ইমান জোখ লাগিলে বুলি কৈছ ক ন
উ
প্ৰথম দিনা গ'লো এই ইতিতাল জোখ লাগিলে উম মই নোৱাৰো নোৱাৰো এনেকুৱাকে লাগিলে মই গলো হ
ইমান ডাঙৰ ডাঙৰ জুখ থাকিলেনো ৰুব পি ন ন
জোখ নাই দৰ মাৰ দিয়ে যে
অ মানে নহয় সেইফালে কি হয় চব দুবাৰ দুবাৰ কৰি দিয়ে ন আলি আলি দি হয় ন আমাৰ ইয়াৰ আকৌ আলি চালি দিবলৈ নাই নহয় এই চিতা চিা ডাইৰেক্ট দুবা দুবিঘা তিনি বিঘা একেবাৰে টকাৰ নিচিনা হৈ যায় যে
অ অ
উম দৰৱ দিবলগীয়া মানে একো হেৰিয়ে নাথাকে আকৌ পানীও পানী উম সেইটো কাৰণে উম তেনেকুৱা আকৌ
দ মাট বুজ নো
অ মাটিবোৰ দম একদম পানী গৈছে